হেল্ল', হেল্ল' ছাৰ। নমস্কাৰ- নমস্কাৰ কেনেকুৱা আছে?
আছো ভালে। আপোনাৰ?
আছো ভালেই আৰু।
হয় কওকচোন।
এতিয়াহলে আপোনাক- আপোনাৰ লগত আজি, ডিচকাচ কৰিম বুলি ভাবি আছো। অলপ ভ্ৰমণৰ বিষয়ত ডিচকাচ কৰিম নেকি।
হয় - হয় ভ্ৰমণ
হয়- হয়।
ভ্ৰমণ গৰমৰ দিনত একচুৱেলি ভাল। মানে, জাৰ্ণি কৰিবলৈ বহুত ভাল হয়, অ, লং জাৰ্ণি হ'ব লাগ কিন্তু আজিকালি বৰষ খোনো হৈ গ'ল, গৰমো অত্যাধিক। আকৌ কিছু সময়ত বেয়াও লাগে।
হয় বেয়াও লাগে আৰু গৰমো বহুত, এতিয়া মই ভাবি আছ চো আমি মানে দেল্লীলৈ ভ্ৰমণৰ মানে কিবা এটা ভাবি আছিলো, কিন্তু ইমান গৰমতটো ইফালে যাব নোৱাৰো। তাতে আৰু ইয়াতকে মানে দুগুণ বেছি গৰম হ'ব।
নহয় আজিকালি কি হ'ল আমাৰ ৰাস্তা ঘাট বিলাক বহুত ভাল হৈ গ'ল না।
হয়-হয়-হয়।
এছ্ ফ'ৰলেন হ'ল, এতিয়া ছিক্সলেন হ'ব যাই আছে, আ চৰকাৰেও ভাল কাম কৰি আছে, আমাৰ ভ্ৰমণৰ কাৰণে। এ জয়-ফ'ৰহুইলাৰ লৈ যাবলৈ হলে বহুত মজা হয়। লং ড্ৰাইভত গ'লে।
তেতিয়াহ'লে মই ভাবি আছো ইফালে যদি বেছি গৰম আছে তেতিয়াহ'লে ইফালে এয়া আমাৰ শ্বিলং। বা আপোনাৰ অৰুণাচল প্ৰদেশ। এনেকা জোগাত গ'লে মানে ঠাণ্ডা পাম নেকি।
হয়-হয়, অলপ ঠাণ্ডা পোৱা যাব, আৰু ইফালে খোৱা বোৱাও ভাল পোৱা যাব। নেচাৰেল খোৱা হয় সেইবিলাক সেইফালে। আৰু ভ্ৰমণ কৰক, অ, মই শ্বিলং গৈছো, চেৰাপুঞ্জি গৈছো চব
হয়-হয়, কেনেকুৱা এই
একদম ফুৰিবলৈ বহুত ভাল, বহুত ধুনীয়া জেগা।
হয় নেকি।
এনেকুৱা এই ইমান গৰম হ'লে কি হ'ব, তাত গলে একদম বহুত মনটোও ভাল লাগি যায়।
হয়, হয়।
আৰু আপুনি কলকাতা ভ্ৰমণ কৰিছিলেনে?
কলকাতা মই কৰিছো মানে ইমান মানে দুবাৰ তিনিবাৰ গৈছো, কিন্তু মোৰ পাৰ্চনেল কামত গৈছো সেইখিনি কাম কৰি গুচি আহিছো। মই মানে ফৰাৰ ইমান ফুৰিবৰ কাৰণে সময় পোৱা নাই। অ, দুই তিনবাৰ মান গৈছো আৰু।
অ', কলকাতাটো ভ্ৰমণ কৰোতে বহুত মজা আছে। আজিকালি বহুত ৰাস্তা ঘাটটো ভাল হ'ল না, চব জাগাতে।
হয়, হয়।
আৰু ভ্ৰমণৰ এইবিলাক, ই থাকে বাছ-তাছ আপুনি বাছগাৰি দি কৰিব না, ৰে'লৱেদি কৰিব বা উৰাজাহাজেদি কৰিব। মুঠতে, ভ্ৰমণত ট্ৰিপটো কলকাতা হ'লে ভাল হয় ইফালে, মই কিছুদিন আগত মুম্বাইৰ পৰা আহিলোঁ।
হয়-হয়, মুম্বাইৰ পৰা ন।
মুম্বাইতো গ'লো, কিন্তু জাৰ্ণিটো বহুত ভাল পালোঁ। মানে গ'য়াৰ দি গৈছো, আহোঁতে ইণ্ডিগ' দি আহিছো। অ।
বহুত ভাল-ভাল হৈছে তেত
অ', ভ্ৰমণ কৰিলে কি হয় জানে না, এক্সপিৰিয়েঞ্চটো বাঢ়ে। কোন জাগাত কি আছে
হয়।
পাৰি মানুহৰ আ, কত কি কালচাৰ আছে ধৰিব পাৰি মানুহৰ লগত কথা পাতিলে ভ্ৰমণ কৰিলে নতুন নতুন মানুহ লগ পোৱা যায়
হয়, সেইখিনি জোগাত আপুনি কি পালে যাই কি
এই মুম্বাইততো আৰু কবই নালাগে মায়া নগৰী হয় এইটো মুম্বাইতো তাত কি আমাৰ ইয়াত ভ্ৰমণ কৰিলে চাব ইয়াৰ পৰা আমি গুৱাহাটী যাওঁতে আঢ়ৈশ কিলোমিটাৰ যাওঁতে আমাৰ পাঁচ ছয় হাজাৰ টকা খৰচা হৈ যায় মই এটা বস্তু ভাল পাইছো চবতকৈ কলকাতা কলকাতা গোটেই দিন ফুৰি এটা অটত অট উঠিলো গোটেই দিন ফুৰাৰ পিছত মাত্ৰ মই কমচে কম দুই আঢ়াই ঘন্টা ফুৰিছো
হয়।
তেই তেইশ টকা ভাড়া লৈছে
হয়।
মই আচৰিত পাই গলো অসমত ভ্ৰমণ কৰিলে কমচ কম সেইখিনি জোগাত ছয় সাতশ টকা লাগিল হয়
হয়।
কলকাতা গলো এইটো তেইছ টকাতে হৈ গ'ল
হয়।
মই এইটো আচৰিত পালো সেইফালে কলকাতাত মানে ভ্ৰমণ কৰাোতে বহুত মানে ইজি হৈ যায় ভাড়াটো কম হয় অ গাড়ী যে এম্বাচডাৰ বিলাক লয় এইবিলাকত একদম কম ৰেট কিন্তু আমাৰ অসমত মন চুক্তি হিচাপে লৈ লয়
হয়, হয় মই যেতিয়া কলকাত গৈছিলো সেইটো সময়ত আপোনাৰ আমাৰ ইয়াতে মানে পঞ্চাশ পইচা, পঁচিশ পইচা মানে অচল হৈ পৰিছে আৰু সেই এইটো সময়ত মই গৈছো, কলকাতাত যাই কিনে দেখা পালো তাতে পঞ্চাশ পইচা, পঁচিশ পইচা, সেইবিলাক মানে গাড়ী, গাড়ী বিলাকে লৈ আছে।
উম।
এনেকা দিও আছে, ইহঁতৰ যে বিলাক মানে হেডিমেন বুলি কয় গাড়ী। সিহঁতৰ লগত এটাকৈ বেগ থাকিব। আপুনি যদি কিমান ভাড়া হৈছে যদি পঁচিশ পইচা, পইচা এটা ঘূৰাই দিব, দিব লগা আছে, দি, দিব আপোনাক, আপোনাক একো কব নালাগে।
উম, হুম, হুম।
আপোনাৰ যে ঠগাই কিনি এক টকাৰ, জোগাত দুই টকা ল'ব এনেকা নলয়। যে এক টকা পঁচিশ পইচা হৈছে ভাড়াটো, আপোনাক পচসত্তৰ পইচাটো ঘূৰাই দিব।
আচ্ছা।
মই এনেকাই দেখা পাইছো আৰু এটা চিষ্টেম দেখা পাইছো মই। অটত যে আপুনি উঠিব, আপুনি যিমান ডাঙৰ মানুহ নহয় কিয় অটোত যদি উঠিব আপুনি তেতিয়াহ'লে আপোনাৰ লাইনত থাকিব লাগিব। এটা কে অট আহিব, চাৰিজন মানুহ উঠাই দি গুচি যাব। এই লাইনৰ পৰা। আপুনি যে, আপুনি অলপ ভদ্ৰলোক মানুহ। আপোনাৰ মানে পইচা ওলা মানুহ বুলি আপোনাক এ, আগত লৈ যাব এনেকুৱা নহয়। আপুনি লাইনত থাকিব লাগিব, চিষ্টেমত।
নাই সেইফালে ৰুলচ, ৰেগুলেশ্যন বিলাক মানেই। কিন্তু আমাৰ ইফালে ভ্ৰমণৰ ক্ষেত্ৰত আমাৰ ইফালে এনেকুৱা টুৰ এটা ইয় নাই মানে যে কোম্পানী থাকিব যে আমাক মানুহে টিপছত লৈ যাব যে ইমান টকাত বাজেট, ইমান দি শ্বিলং যাব পাৰিব, এনেকুৱৈ এটা মানে এটা বাজেট থাকে না, টোৰ, টোৰ এটা কোম্পানী থাকে।
হয়, হয়।
ইয়াৰ পৰা শ্বিলং যাম, শ্বিলং যাওঁতে যদি বিশ হাজাৰ টকা খৰচা হয়, সিহঁতে এঘাৰ হাজাৰ টকা দি, খোৱা, বোৱা দি, চব পকে কৰি লৈ ফুৰাই, চুৰাই লৈ আহিব। এঘাৰহাজাৰতে ক্লিয়াৰ।
হয়, সেইকাৰণে আমাৰ ইফালে হয়, সেই কাৰণে আমাৰ ইফালে দেখা পাও, মানে বুলেট বিলাক লৈ কিনে মানুহ ভ্ৰমণ কৰিবলৈ আহে, বহুত দেখা পাও, আমাৰ যিটো হাইৱে ৰোদ দি মানুহ বিলাক যায় ভ্ৰমন কৰিব। অ, বহুত দেখা পাও, এনেকুৱা আৰু আমাৰ ইয়াৰ পৰা এনেকে মানে সুবিধা নাই বুলি আমি যাব নোৱাৰো।
ভ্ৰমণৰ আমাৰ ইয়াত পেকেজ ৰখা হোৱা নাই। বুজিছে, এটা ফেমিলি লৈ ভ্ৰমণ কৰিব যাব, এটা পেকেজিং, পেকেজ চিষ্টেম থাকিব লাগে।
হয়, হয়।
কীয়ে ইমান কৈছিজন মেম্বাৰ
হয়।
এটা বলেৰো বা টাটা চুমুত ইমানখিনি ধৰিব, ইমান দিন থ থাকিব, ইমান টকা খৰচা হ'ব। তাত খোৱা, বোৱা এইটো থাকিব। চব এড থাকে, সিহঁতে বুক কৰি লৈ লয়, পিছত লৈ ফুৰাই লৈ আহে।
হয়, হয়।
কিন্তু পাৰ্চনাল গলেনু বহুত টকা খৰচা হৈ যায় না।
হয়, বহুত টকা খৰচা হয়। আমিয়টো ইমান অ, পইচা খৰচা কৰিব নোৱাৰা মানুহ। আমাৰতো গাঁৱলীয়া মানুহ ইমান পইচা নাই।
নাই।
আমিতো পাৰ্চনেল যদি যাবও বিচাৰো তেতিয়াাহলে মোৰ এবছৰ মান ইনকাম কৰি কিনে পইচা খিনি এককলগ কৰিব লাগিব। কৰি কিনি তাৰ পিছত হয়। এ, এবছৰ মানে দুইবছৰ, এনেকে মানে এটা আগৰ পৰাই আমি এটা এম ল'ব লাগিব, যে আমি ব্ৰমন কৰিব যাম। পইচা খিনি এককলগ কৰিব লাগিব। তেতিয়াহে আমি ব্ৰৰ্মন কৰিব যাব পাৰিম।
বাকী আৰু ক'ত, ক'ত ফুৰিছে আপুনি ভ্ৰমণ কৰিছে।
মই দিল্লী গৈছো। দিল্লী, দিল্লীত গৈছো গৈ পাইছো, দিল্লী আপোনাৰ ধৰক উত্তম নগৰ বুলি কয়। তাতে আমি ৰুম, ৰুম লৈছিলো। ৰুম লৈ, ৰুম লৈ কিনি থাকিছো, তাৰ পৰা আপুনি মেট্ৰ' দি ফুৰিছো, মেট্ৰ দি আপোনাৰ এইফালে চান্দনী চক বুলি কয়। ইফালে গৈছো, ইণ্ডিয়া গেট গৈছো, হয়। হয়, লালকিল্লাৰ ওচৰত মানে, আপোনাৰ মেট্ৰ' ষ্টচন তাতে হয়। তাতে নামি কিননে আমি লালকিল্লাত গুচি গলো। তাৰ পিছত লালকিল্লাৰ পৰা আমি তাতে লাল কিলাৰ কাষতে হয়, জামে মজিদ
উম।
খোজকাঢ়ি যাব পাৰি, ৰাস্তা ইপা নে, সিপানে নহয়। ইফালে গ'লো তাৰপিছত আমি তাৰ পৰা আৰু বেলেগ গাড়ী লৈ কিনে, আকৌ ইণ্ডিয়া গেটত গ'লো। ইণ্ডিয়া গেট চালো, বহুত ধুনীয়া জোগা হয় ইণ্ডিয়া গেট।
হয়, ভ্ৰমণ কৰিব লাগে, জেগা বিলাক চাব লাগে।
ইণ্ডিয়া হয়, ইণ্ড য়া, গেট গিলো, তাৰ পিছত আপোনাৰ হল কি কয়, আপোনাৰ কুতুবমিনাৰ এইখিনিয়ে চালো। আৰু বাকী আছিল আপোনাৰ তাজমহল সেইখিনি চ, চাবলে মানে আৰু তাৰ পৰা আৰু যাব লগা আছিল, কিন্তু সময় নহল।
উম, আচ্ছা, আচ্ছা। নাই মই বহুত জেগাত, মুম্বাই গ'লো না, এইবাৰ দুই হোজাৰ পঁচিছৰ লাষ্টত গ'লো মুম্বাই য, আপোনাৰ চব চালো, শ্বাহৰুখ খানৰ ঘৰ চালো। চলমান খানৰ ঘৰ চালো, এজাজ খান এক্টৰ আছে যে, তাক লগ ধৰিলো। হা, তাৰপিছত আ আপোনাৰ গেটৱে অফ ইণ্ডিয়া তাত গ'লোঁ তাৰ তাৰপিছত আপোনাৰ তাজ হোটেল গলো উম। এইবিলাক আৰু সাগৰৰ পাৰ গলো, ফুৰিলো, বান্দ্ৰা গলো। জোৰ চোৰ পাতি গলো, সিফালে চাৰিওফালে ঘূৰি আহিলো মানে।
হয়।
মানে মনটো ভাল লাগে। বাহিৰত মাজে, মাজে যাব লাগে। ফুৰিব লাগে, ভ্ৰমণ কৰিব লাগে, উম। আৰু ক, এইটোৰ বাহিৰে আৰু কতো যোৱা নাই, নেকি আপুনি
ইফালে আপোনাৰ অৰুণাচল প্ৰদেশ, আপোনাৰ শ্বিলঙতৈ গৈছো। মই মেঘালয় গৈছো।
অ'।
আৰু বাকী
অ, হম, হম, হম। এইফালে তেজপুৰ আপোনাৰ ডিব্ৰুগড়, তিনচুকীয়ালৈ যোৱা নাই।
নাই, নাই ডিব্ৰুগড় তিন জেগালৈকে যোৱা নাই, ইফালে আমি হোজাই বুলি কয়, সজাই মানে এ, গৈছিলো বহুত দিন আগত মোৰ হয়, হয়। ফালে মানে এই, এই ভন্টিৰ স্কুলত। থৈ আহিব গৈছো, এইখিনি ভ্ৰমণ কৰিব যোৱা নাই, হয়, ইফালে ইম-ইমান দূৰলৈকে গৈছো।
ত' পিছত আকৌ কল হ'ব হা।
'হয়', 'হয়'
কথা পা লগ পাম, কথা পাতিম, ভালকে আ-আজিলৈ এৰো, নে কি? ঠিক আছে, থেংক ধন্যবাদ।
ধন্যবাদ।